হেল্ল'
অ
আহ কি খবৰ কি খবৰ আহ ক'ত আছে এতিয়া অ মোৰো ভাল
হা
ক'ত আছা এতিয়া
এতিয়া মই ঘৰত এ ঘৰত আছো
আচ্ছা কি কৰি আছা
এনেই বহি আছিলো
অ অ আৰু বাকী গৰম কেনেকুৱা
গৰম আছে বহুত
বাকী স্কুল স্কুল স্কুল পহি আছে নাই
নাই এতিয়া চামাৰ ভেকেশচন নহয়
আচ্ছা আৰু বাকী লাঞ্চ কৰিলা
হা
লাঞ্চ কৰিলা লাঞ্চ
অ নাই কৰা
আজি ক'ত ঘৰতে ন লাঞ্চ
ঘৰতে
আচ্ছা কি বনাইছে
উম গমেই নাপাওঁ
আ এনেই কি খাই ভাল পোৱা
অ চিকেন পিজ্জা
মানে আচ্ছা পিজ্জা কি ডমিনোজো ভাল লাগে নে পিজ্জা
ডমিন'জ
ডমিন'ছ কোনটো কোনটো বিছা
হা
কোনটো পিজ্জা ভাল লাগিল দমিনজৰ
উ চিকেন পিজ্জা নাইবা মাৰ্গৰি তেনেকুৱা টাইপৰ পনীৰ পি্জা
ফাৰ্ম হাউচটো খাইছ ফাৰ্ম হাউচটো খাইছা
ফাৰ্মা হাইষ্টৰ নাই নাই খোৱা
অ আৰু এটা যে এইটোছে যে চিজ কিবা লোডেড যেটো চিজ বস্ত
অ সেইটো ভাল পাওঁ হা খাইছো মজা লাগে। মজা বুলি
চিজ ওলাই নাই পূৰা
হা চিজ পুৰা ওলাই
চি জুলাই নে পুৰাত
উৰা ওলায়
উম আৰু বাকী কত ফুৰিব নোযোৱা
নাই এতিয়া একো হোৱা নাই।
অ'। মানে মানে তই আইতাতো ঘৰত চৰত নোযোৱা নেকি বন্ধত।
গৈ আহিলো। গৈ আহিছো বন প্ৰথম দিনাখনে।
আত্ছা আহিছা কেতিয়া
আম পোন্ধৰ তাৰিখে।
পোন্ধৰ দিন আছে মানে।
অঁ, সেইটোৱে
তাত তাত মানে ক'ত আছে তোমাৰ আইতাহঁতৰ ঘৰ।
আম তিলিকীয়ান যোৰহাট।
অ', কেনেকুৱা লাগে ভাল লাগে নে গৈ।
মজা লাগে একেবাৰে।
মজা।
একেবাৰে ভাল ল মোৰ ভাল লাগি যায় একেবাৰে।
ক'ত ক'ত যোৱা আহ আইতা হঁতৰ ঘৰ কোৱা
অ', মোৰ দাদা এটা ফুৰিবলৈ ইমান এইবাৰ ইমান যাওঁ এবাৰ যোৱা নহল মোৰ দাদা এটা আছে দাদা তৰ ঘৰলৈ যাওঁ খেলিবলে।
অ', ওচৰতে নেকি ওচৰতে নেকি?
নাই মোৰ মই যোৰহত থাকোতে য'ত থাকিছিলো সেইটো ওচৰতে। অ', একেবাৰে ওচৰত তৰাজান তৰাজান।
উম।
আৰু বাকী তোমাৰ এতিয়া স্কুল কেইটা খুলিব?
স্কুল আমাৰ তিনি তাৰিখে।
অ', তোমাৰ ঘৰ ক'ত তোমাৰ?
মোৰ ঘৰ বেলতলা।
আটচ্ছা। কি মানে এনেকুৱা এপাৰ্টমেন্ট টাইপ নে কেনেকুৱা।
এপাৰ্টমেণ্ট।
অ', মানে আৰু কিমান মান মানুহ থাকে আৰু লগত।
ছিক্সটি ফৰ।
বাহ বহুত থাকে দেখোন।
সেইটোৱে
আৰু কা লগত থাকা। তোমাৰ ঘৰত কোন কোন আছে?
মা আৰু
মা পাপা আৰু তুমি।
অ'।
উম ঠিকেই বাকী পঢ়া শুনা।
উ ঠিকেই আছে।
এতিয়া কিমান ক্লাছ তুমি।
ক্লাছ ছেভেন।
আচ্ছা।
হা
কি চাবজেক্ট ভাল লাগে।
অ', এ ইংলিছ ভাল লাগে।
আৰু
আৰু উম কেমেষ্ট্ৰি।
ছা বাকী চবচে বেয়া লগা চব্জেট কি?
আ হেৰী জিঅ'গ্ৰাফী আৰু জিঅ'গ্ৰাফি আৰু সংস্কৃত।
জগ্ৰাফি আৰু সংস্কৃতি।
আ জাগ্ৰাফি আৰু সংস্কৃত
তোমাৰ কি এম আই এল টো সংস্কৃত লৈছা।
নহয় আমাৰ আমাৰ সংস্কৃতটো ক্লাছ নাইনৰ লৈকে কম্পালচাৰী হয়।
আচ্ছা টান লাগে না।
মানে বহুত টান লাগে মানে এফালৰ পৰা টৰ্চাৰ প্লেন হয় আৰু।
অ কিমান মাৰ্কছৰ আহে পেপাৰ।
এইটটি ফাৰ্ষ্ট প্ৰিয়দিক আৰু ছেকেণ্ড প্ৰিয়দিক ফিফটি হাফ ইয়াৰলি আৰু ফাইনেল একজাম এইটটি।
আচ্ছা তোমালোকৰ চি বি এছ ই নে চেবা
চি বি এছ ই।
অঁ'।
অ', নাযায়'।
কি তোমাৰ হবি কি।
কমিক্স পঢ়া।
আচ্ছা আৰু।
আৰু মিক্স কিউব।
কোনটো কোনটো পাৰা আৰু চলভ কৰিবলে।
টু বাই টু থ্ৰী বাই থ্ৰী ফ'ৰ বাই ফ'ৰ ফাইভ বাই ফাইভ পিৰামিংগছ মেগামিংগছ অ সেয়াই।
অ ক'ত শিকিছা এইবিলাক।
হা ইউটিউব ইউটিউব।
আচ্ছা।
মতে। উম মজা লাগে একেবাৰে বহুত ভাল লাগে।
বাকী কিয় বলেগ কিবা স্পৰ্টছ।
স্পৰ্টছ বেবেদান।
আচ্ছা আৰু ফুটবল।
ফুটবল বেয়া পাওঁ মানে।
আচ্ছা এবাৰ ৱৰ্ল্ড কাপ চাইচা নাই।
অ মই নাই চোৱা ৱৰ্ল্ড কাপ।
এই আৰ্জেণ্টিনাটো জানা প্লেয়াৰ মেচি।
আহ জানো। ৰ অ হাৰিল ন অ স্পেইন জিকিল। জিৰ' ওৱান ওৱান জিৰ' মানে আৰু ৰনাল্ডো ওলাই গ'ল।
উম ৰনাল্ডো হাৰিলো আৰু।
সেইটোৱে।
উ তুমি কাক চাপৰ্ট কৰা এনে।
ৰোনাল্ডো।
ময়ো।
হ।
কিন্তু সি এক উম একেলগে কিন্তু সি দু। দুটাৱৰ্ল দুটা ৱৰ্ল্ড কাপ হাৰিল কিন্তু এই বেয়া লাগিছে।
অ সেইটোৱেই টো বৰ বেয়া লাগিছে।
ইয়াৰ প্ৰথম ৱৰ্ল্ড কাপ টো চাব মানে মই ৰাতি এটা মান বজালৈকে সাৰে পাই আছিলোঁ। অকল এটা ফ্ৰী কি কব জিকিছে বাছ মেচি এটা ফ্ৰী কি ক এটা ফ্ৰি কিক কৰ পৰা জিকিছে
হে হে হে হে হে
আৰু বাকী আৰু কোৱা
সেইটোৱে তুমি ক'ত থাকা?
মই এই গুৱাহাটী আমত
হা।
আমতল আমতল।
অ'। হা তোমাৰ হবি কি?
মই এনেই গান চান গাও মিউজিক কৰোঁ।
অ', অ'।
তুমি গান চান শুনা নে নুশুনা?
শুনো
ফেভৰেট আৰ্টিষ্ট কোন?
ফেভৰেট আৰ্টিষ্ট বুলি নাই আৰু মোৰ এটা
মানে কি হিন্দী গান বেছি শুনানে ইংলিছ গান?
ইংলিছ গান।
আছামিছ শুনা নে নুশুনা?
অসমীয়া জুবিন গাৰ্গৰহে শুনো বেলেগ নুশু-
অঁ আৰু হিন্দীত কাৰ শুনা?
অঁ ম অৰ্ণুপ জৈন।
আৰু?
আৰু অৰিজিত সিঙৰ কেতিয়াবা কেতিয়াবা শুনো আৰু।
অঁ আনুক যেনৰ কোনটো গান ভাল লাগে?
জৌ তুম মেৰে হৌ।
অ আৰু এইটো সুশানটো?
হাঁ।
কুচনটো?
নাই, অ শুচন অ সেইটো সেইটো ইমানো ভাল নালাগে ভাল লাগে আৰু।
উম' আৰু এটা যে আছে আলগ আসমান।
অঁ সেইটো ভাল লাগে।
উম' বাকী ইংলিছ কি গান শুনা?
ইংলিছ এ জিতি বহুত গান হৈ থাক জিতি শুন। বহুত আছে। হাঁ ফেভৰেট আৰ্টিষ্ট বুলি নাই আৰু। মই ৰেণ্ডাম শুনি থাকো।
উইকেণ্ডৰ গান শুনিছা নে নাই?
হাঁ উইকেণ্ডৰ অঁ শুনিছো এটা দুটা এটা দুটা শুনিছোঁ নাম নাজানো। শুনিছোঁ আৰু।
আৎচ্ছা ভাল লাগে নে?
ভালে লাগে।
তাৰ দা হিলছটো শুনিচানে নাই দা হিলচ?
অ নাম নাজানো তোমাৰ মই। মই গানটো ময় গানটো জানিলেও নাম নাজানো ইমানো।
আৎচ্ছা। বাকী এনে তোমাক কত কোন কেনেকুৱা জেগাত ফুৰি ভাল লাগে?
অ' উম আহ তা কেনেকুৱা জেগাত ফুৰি ভাল লাগি মানে তা- পেচিফিক জেগা নাই আৰু মোৰ যি যিন অঁ যি টি জেগাত ভাল লাগে।
পাহাৰীয়া জেগা ভাল লাগে।
উম' পাহাৰীয়া জেগা ঠিক ঠাকেই লাগে।
আৎচ্ছা।
উম শিলং গৈছো।
কিবা?
হাঁ।
কেইবাৰ?
তিনি চাৰি বাৰ মান গৈছো।
আৎচ্ছা ত শ্বিলঙত চবচে ভাল কোনটো জেগা লাগিল?
অঁ শ্বিলঙ হঁ এটা নাজানো মই ইমান।
হুম'
ময় শ্বিলঙত ইমান নাজাং।
আৎচ্ছা। আৰু বাকী এতিয়া ঘৰত আছা ন।
অঁ এতিয়া ঘৰত আছো।
কি কৰি আছা
এনেই আছিলো বহি বিচনাতে
আচ্ছা আৰু কোন আছে ঘৰত
ঘৰত মা আছে
অ
উম নটে
বাকী এতিয়া গৰম পৰিছে নাই এতিয়া বতৰ কেনেকুৱা।
গৰম ইয়াত বহুত বেছি আছে
হয় নেকি
অ
বাহিৰত ওলাই যাব নোৱাৰি ন
নোৱাৰি একেবাৰে বহুত গৰম
উম হ
উম
তুমি কিবা পেটছ ভাল পোৱা নোপোৱা
কে
পেটছ পেটছ কিয় ভাল পোৱা
কি কি কি বস্তু
পেটচ পেটচ
মানে
আৰে মানে কুকুৰ মেকুৰী এইবিলাক
অ পেটছ অ নাই ইমানো ভাল নাপাওঁ চৰাই ভাল পাওঁ
কোনটো কোনটো চৰাই
অ চৰাই ভাটৌ পেৰট অ ভাটৌ চৰাই
দিয়া
সেইটোৱে আহ ঠিক আছে দিয়া ভাল লাগিল ঠিক আছে দিয়া বাই